কওঁ, অ' কওঁ অ' শুনা পাইছো।
অহ, কি কৰি আছা?
এই তাকে ফোন মাৰিলো ৰ অলপ এ কোন ঘৰুব যোৱা প্লেনিং আছে টো।
অ ক'ত ঘূৰুৱা যাবি ভ্ৰমণত যাব লাগেতো।
অ যাবা লাগিব ঘোৰবা, মানে বহুত দিন হ'ল কত যাবা নাই যে। অ।
ক'ত যাবি বা ঘূৰবা?
ঘোৰবা এইবাৰ গৰমৰ বন্ধত তাৰ মানে যাবা লাগিব হল এই জাগাৰাত মই যায়ে পোৱা নাই, হা।
অ ভিনিক বিজনী কোনফালে যায়?
এ বিনি চি নাপোৱা?
নাই মই চিনি নাপা, যাৱাই নাই মই একবাৰো। অ বঙাইগাঁও ফাল আছে নেকি, অ কি আছে তাতে চাব লগা টো বীজনিত?
চাবা লাগা বস্তু আছে তাতে তাৰ এ চবচে হাইষ্ট বঙালী এটা মন্দিৰ বনাইছে।
হয় হয়।
বঙালী এৰিয়াত আছে।
অহ।
বিজনী বজাৰত আছে।
অ বিজনী বাজাৰ মন্দিৰটো চাব যাবা ন?
লক্ষী মন্দিৰ ইমান আছে দেখিলে তই কবি। আৰু তাত গেলে ফটো তই উম এয়া বন্ধ হৈ আছে যে বন্ধ হ'ব যে এক তাৰিখ দুই তাৰিখ মানত।
এক দুই তাৰিখ মানত ঠিকে আছে।
জাবি নেকি?
অ যাম দে, পইচা কিমান লব লাগব এনে গাড়ী ভাড়া চাড়া কিমান খৰচা হব?
এ মেক্সিমাম হাজাৰ টকা মান হৈলে হৈ যাব।
অ ঠিকে আছে হাজাৰ টকা মান হলে যাৱা যায়। আৰু কিবা গোষ্ঠীঘৰ আছে নেকি তোমাৰ? তাতে বিজনিত। অ হয় নেকি?
অ এটা ভণ্টি আছে পেহী উম পেহী ছোৱালী আছে মোৰ ভণ্টি হয় ন। পেহী আহি কৈছে তাৰমানে সি কৈছে দাদা ইমান দিন আমাৰ মাজত আহায়ে নাই একদিনো। আহিবি হা, মই কৈছো অ হ'ব হ'ব দে ভণ্টি আহিম মই। তে কি ক'ব লাগছে? যে কিতা আহিলে মই আমাৰ আমাৰ লক্ষী মন্দিৰ এটা আছে তেতিয়া তাতে ঘূৰাব লৈ যাম। আৰু বাঙালী বস্তি আছে এটা পালে, তাত বাঙালী বস্তুৱে ঘূৰাবলৈ যাব।
অও তেনেহ'লে তুমি যাবা তেনেহলে।
মই যাম অ, মানে কিছুমান বস্তু মোক দেখ খাব, মই দেখা নাই না এইবিলাক বস্তু।
অ ঠিকে ঠিকে আছে দে ভাল তুমি চাবলৈ যাবা ইচ্ছা আছে, মোৰতো ভাই গুচি চুতী ঘৰত যাবা লাজে লাগে আজিকালি ঘণ্টা মানে
মোৰটো লাজ লাগে এটি তান বহুত দিনৰ পৰা কৈ আছে মোক কালি এক বছৰ আগৰ পৰা কৈ আছে যাম যাম যাম বুলি। যাম ম মইয়ো থাকে দিম তাক যাম বোৰ যাই মোৰ পঢ়িলা।
অ অহ।
যোৱাই নহয়, এটি যদি নাযাওঁ না
উম্, মই তোমাৰ লগত ঘৰৰ লগতো ঘূৰিব যাব পাৰোঁ, বিজনে এখনত। তাতে গ'লে অলপ কিবা-কিবি লাগি থাকিব, লাজ লাগি থাকিব, সুধিব কোন হয় এইটোৰ কি?
অ', একো নহয়, যাব পাৰিবা।
অ', পিছত মই ভাবি আছোঁ, এইটো নিচানং গে্ৰামত যাম বুলি ভাবি আছোঁ। দুনাৰফে দমদাৰৰিফালে আছে যে।
কি গেলাম?
মিচাংগেলাম।
হয় নেকি?
অ', নামটো চাগে শুনিছাঁ! ৰিলিফত চাইছা মিছাংগেৰাম, পাহাৰ এলেকা অলপ। চব সেউজিয়া সেউজীয়াই, গ্ৰীণ গ্ৰীণ, পুৰা ভাল। আনাৰসৰ চিজন আহিছে নহয়, আনাৰসৰ বহুত লাগি আছে কিজানি ইয়াতে। বাগান আছে আনাৰসৰ পুৰা।
দেখাত লোকটো কেনেকুৱা?
বিউটিফুল, ধুনীয়া একদম, মানে কি কবা। ফটো চটো মই মানুহবিলাক যায়ে থাকে, এইটো সময়তো বেছিকে যায়। চেল্ফি উঠা পইণ্ট আছে কিছুমান। এ চিনাৰী গিলা ভাল মানে, ঠাণ্ডা ঠাণ্ডা আছে। মানে আজিকালি বহুত মানে যায়, দেখিবলগীয়া জেগা এটা। প্ৰাকৃতিকভাৱে সৌন্দৰ্যৰে ভৰা।
অ',
ভাল আৰু পিছে এই, অ'অষ্টমী আহিছে দে। অমাৱস্যা মেলা আহিছে দেখোন না। অবশ্যা মেলা, গুৱাহাটী। কামাখ্যা মন্দিৰত, কামাখ্যা মন্দিৰত গৈছিলানে নাই আগতে।
আমতি চোৱা, বুলি কয়।
হয়, যি হওঁক। অ' অমাৱৈশ্যা মেলা বুলিওঁ কয়।
অ',
ত'
আমাৰ অসমৰ ভিতৰত সেইটোৱে, কামাখ্যা মন্দিৰটো নম্বৰ ওৱান।
অ', হয় হয়।
অসমৰ ভিতৰত, নাই মই আগতে- তে গৈছোঁ, কিন্তু এই আ এইটো যোনটো অম্বুবাচী মেলা হয় না।
হয় হয় হয়।
সেইটো মেলাত কোনোদিন মই যোৱাই নাই।
অ', এইবাৰ হ'বয়ে, বাইশ জুন তাৰিখে হ'ব, যাবা নেকি?
অ',
বাইশ জুন তাৰিখে হ'ব, যাবা নেকি?
অ', বহুত মানুহ হয় দেখোন।
অ', ভিৰতো হ'ব, মানুহ বহুত হ'ব। লগ কিছুমানে যাব, ট্ৰেইনত যাব বোলে।
হয় নেকি, আৰু ট্ৰেইনত যাব ঠিক আছে, মই বুজি পাইছোঁ হা।
হয় হয়।
উম্, দুধ নাইট, যোনটো মণ্ডল গৰম আছে।
হয় হয়।
তাত, তাতে আঁতৰ যদি ৰাতি হৈ যায়, আমি কেনেকে আহিম। তাৰ পৰাতো গাড়ী চাৰী নচলে ৰাাঁতি, তে নিশ্চিত হৈ পালে।
অ', এটা চি মাতিব লাগিব একবাৰ।
অ', সেনেকেই হ'লে আহিব পাৰিম।
অ', বিল বিচ ঠিক কৰি ৰাখিব লাগিব, আগতে কৈ স পিনে।
অ',
সেইটোৱে আজিকালি, সেইটোৱে উপায় আছে। গৰু যাম না, পাঁচ ছয়জনী যাম। পিলপহতে আৰু কি আৰু যদি। তিনশ চাইশ মান দিয়া হয় যে এতিয়া লব লাগে সখিনি সময়ত আহিবি। যাব নিশ্চয় পইচাটো যিহেতু পাব ন।
আৰু ত যাবি যে ঘৰ ল কি কৰিবি।
অ'।
তাত খ ল কি কৰবি।
খাবা লাগা কৰিব লাগব হোটলে চোটলে ক'ৰবাত কিবা কিবি লব লাগিব কিনবা লাগিব।
তাতো দ য কি য মেলা লাগে তাতে।
হয় হয়।
দিয়ে না।
এইটো গম নাপাম মই মই যোৱা নাই না মই ফাৰ্ষ টাইম যিহেতু যাম। প্ৰথমবাৰৰ বাবে।
অ'
এনেই নৰ্মেলি গৈছিলোঁ। দুহেজাৰ পোন্ধৰ চনত কিন্তু তেতিয়া এনে সেৱা চেৱা কৰি আছিলোঁ মেলা চেলা লগা নাছিলে। মানে সাধাৰণ দিনত গৈছিলোঁ।
অ মই তাৰমানে এইবাৰ এইবাৰ গেলে মানে এটা আশা আছে মোৰ।
অ হয় হয়।
যে অ ভগৱানে কামাখ্যা মাক কমে মা কামাখ্যা মা মোৰ এটা আশা পূৰণ কৰি দিব। কৰাৰ পিছত মই এটা বচ অ তাৰপিছত যদি আশাটা পূৰাণ হয় কামাখ্যা মাৰ লগত আৰু এবাৰ মই যাম।
নায় নেকি বিয়া কৰা আশা বা নেকি?
নহয় নহয় বেলেগ আশা আছে।
অ কি আশা?
আছে আৰু তাই তই এতিয়া নকও দেচোন কলে বেয়া কথা।
অ হয় হয়।
এ আশাটা চাকচেচফুল হৈ গেলে,
উ উ এ পইচা চইচাৰ নাকি?
হা
পইচা নাই নাকি দোকান চোকান দি আৰু,
আ সেইবিলাকতো আছে থাকিবই লাগিব আৰু বেলেগো আছে না।
অ হয় হয় আশা থাকে কিছুমান বহুত মানুহৰ আশা থাকে অ, অ হয় হয় এইটো কথাটো হয় অ,
হয়নে নহয়?
প্ৰত্যকৰে বেলেগ বেলেগ আশা থাকে আশা থাকে।
তে সেইটো মই ইম্পৰ্টেণ্ট মানে মই এনে মনৰ পাৰা, ঘৰৰ পাৰা কৈছো তে তাৰ পাৰা কোৱাটা বেলেগ কথা না আৰু ইয়াৰ পাৰা কোৱাটা বেলেগ কথা বহুত।
অ হয় হয় হয়।
তাৰ পাৰা ইমান দূৰৰ পৰা কষ্ট কৰি মই যাম দি কম মোৰ ফলটো হ'বই না
হয় হয়।
ভগৱানে মোক চাবই চকু খেলি চাব মানে চব যি মানুহৰ কি আশা থাকে পুৰা হয়েই তাতে ভগ- কামাখ্যা মন্দিৰত হয়েই গেৰেণ্টি আছে হয়।
সেইকাৰণে এ এইবাৰ এইবাৰ যাব লাগিছে মানে একবাৰো যাই পোৱা নাই একবাৰ গলে মানে ভাল হয় আৰু,
অ
যাইহক আশা কৰো যাই আহিব পাৰো।
এনে গুৱাহাটীত কি কি চাইছা আৰু তুমি কি কি দেখিছা গুৱাহাটীৰত কি কি জাগা চিনি পাৱা? গুৱাহাটীটো আছিলা, তুমি চাগে আগতে?
গুৱাহাটীত মই আছিলো হা, গুৱাহাটী দিছপুৰ ইফালে যাই আহিছো। জি, এম, চি, হস্পিতালত গৈছো।
অ,
আ, আ, আজিকালি বৰ্তমান জি, এম, চি, হস্পিটালৰ এইফালে নতুন এ, মানে কিবা এ, হস্পিতাল বনাইছে ন, বেলেগকৈ দিছে, বাচ্ছাৰ যোনটো বেলেগ কৰছে বাচ্ছা খালি চাবা লাগে ন,
অ, কেইদিনা, কেইদিন আগতে গৈছিলি না, কেইদিন আগতে।
অ, বেছিদিন হোৱা নাই, ইমান ধুনীয়া বনাইছে
ক'ত,, ক'ত গৈছিলি, জুবিন ক্ষেত্ৰত গৈছিলি বোলে?
অ, ফাষ্ট গেলুতো জি, এম, চি,
অ, হয় হয়।
হা, জি, এম, চি, তাৰ পি, জি, এম, চিৰ, পৰা এটা আমি মানে ভণ্টিয়ে মানে বাইদেউৰ মাৰ, ছোৱালী এটা আছিল।
অ, হয় হয়।
তাক লৈ গৈছিলো, তাক লৈ যায় হেনা তাক তাক ৰিপৰ্ট-চিপৰ্ট দেখালো, তাত এনেকুৱা হৈ গেছে যে, কিবা নহয়। মানে আগতে যিমান মানে গুৰুত্ব দিছে, মানে এতিয়া ইমান গুৰুত্ব নিদিয়ে, ইয়াৰ পৰা ইয়াত দৌৰাই, ইয়াৰ পৰা তাত দৌৰাই।
অ, হয় হয়।
মানে নামত আছে চৰকাৰে, কিন্তু কামত নাই।
অ, সেনেকুৱাই চৰকাৰী বিলাক এনেকুৱাই।
এনেকা দৌৰাই।
গুৰুত্ব নিদিয়ে মানে, নিজৰ প্ৰব্লেমট নিজে চাব লাগে।
এতে ৰিপৰ্ট-চিপৰ্ত জমা দি কৰি আহিছো না। তে, ব্লাড টেষ্ট চব, ৰিপৰ্ট ওলাইছে, তোমাৰ পিছত আমি এসপ্তাহ মান পিছত দিছো, ক'বা লাগছে কিবা ব্লাড টেষ্ট কৰা, ৰিপৰ্ট ব্লাড টেষ্টৰ নাই নতুন দিয়াই নাই। ঘূৰাই দিছে, কিন্তু তাহ মামা কয় নতুন দিয়া নাই।
অ, সেনেকে প্ৰব্লেম হৈ থাকে, এইবিলাক সমস্যা ন, চৰকাৰে অ,
পইচা , তে নেষ্ট টাইমে সেই দিনাই কৈ দিছে। ব্লাড টেষ্ট পৰীক্ষা এই, চব।
অ, এই যি, কি, নহওঁক। পিছে, জুবিন ক্ষেত্ৰত গৈছিলা না, নাই?
জুবিন ক্ষেত্ৰত গৈছিলো।
কেনে লাগিল যাই, জুবিন ক্ষেত্রত জাগাটো কেনেকুৱা পাহাৰ আছে ন?
হয়
আছে, ক, ক, ক, নেকি কি দেখিলা কেনেকুৱা লাগিল মানুহ কেনেকুৱা হয়?
মানুহ হয়, কিন্তু আমি যেতিয়া গেছো সিমান এটা মানুহ নাছিল।
অ,
কম আছিল, বহুত কম আছিল।
অ কিবা কিবা লৈ গৈছিলে নাই কিবা লৈ গৈছিলা নাই গামচা গাম, গামোচা চামোচা কিবা লৈ গৈছিলা?
নাই নাই এনেকা হোৱা নাই বহুত সন্ধিয়া হৈ গেছিলে এইবাৰ আন্ধাৰ হব হব ইনেকা টাইপত। মানে টাইম মিলা নাই ভালকে না ভালকে এইবাৰ গ'লে ভালকে সেৱা চেৱা কৰিব লাগিব গলে।
অঁ
এনেকে হস্পিতালত গৈছো সময় অলপ মিলে এনে তা পিচতে গৈছো যে। জুবিন ক্ষেত্ৰত কাৰণ, মই কোনদিন যাৱা নাছিলো সেইকাৰণে গতেকেইতা গলো চাৰি পাঁচজন আছিলো তো মানে চাই আহিলো অলপ মানে জানাই ম জুবিন দা আমাৰ মানে ভগৱান।
অ হয় হয় পিছে উমানন্দ গেছা না নাই উমানন্দ?
উমানন্দ যা নাই উমানন্দ এনে দূৰৰ পৰা দেখিছো এই ৰাছ লাচিত ঘাটৰ পৰা দেখাত ন নদীৰ মাজত আছে।
অ মই সেই নদীৰ মাজত দূৰ পৰা দেখিছো বাট যায় পোৱা নাই।
অ
এ গুৱাহাটীত বৰ্তমান কিবা কিবি পাৰ্ক থাৰ খুলিছে নে যাব মন যায় ফুৰিবলৈ। চাওঁ কি হয় মানে চাঞ্চ পালে যায় আহিম আৰু।
হেই
হয় সেনেকুৱাই আৰু।
অ
বাকী তুমিতো বিজনী যাবা এইবাৰ।
অ বিজনী যাব লাগিব। যাবা যদি উলাবা মোৰ লগতে।
অ' হ'ব দে মই ৰেডিয়ে আছোঁ দে ক'বা মোক খালী অকলে নাযাও গুচি নাযাবা অকলে, মোক ক'লে হ'ল। কিমান দিন থাকিবা একদিন নে একদিন নে দুদিন।
আৰাম হৈ থাকিম তাত আৰু মানে বঙাইগাঁৱত আমাৰ মাহীৰ আছে না।
অ' কিমান সময় লাগব একদিনৰ কাৰণে যাবা একদিন ত ঘূৰি আহিবা না দুদিন।
তাতে তাতে তিনি একসপ্তাহ মান কতাম মই।
এ এসপ্তাহ হলে নাযাওঁ মই এসপ্তাহ নোৱাৰি ইমান সময়।
হা?
দিগদাৰ হৈ যাই এসপ্তাহ যদি থাকা হয় বেলেগৰ ঘৰত সেনেকে। তেনেকে থাকিব নোৱাৰি এসপ্তাহ।
অ' তেতিয়া তিনি চাৰি দিন থাকি গুচি আহিম।
একদিনৰ কাৰণে যদি যাওঁ আৰু এদিন গেলো নেক্সট দিনা যদি আহি গলোঁ। সেনেকে হ'লে ভাল হয়।
উম
নহলে এক একদিন গলা একদিন যাওতে যেতিয়া সন্ধিয়া হল তেনেহ'লে তো, নেক্সট দিনা ঘূলো। তাৰ পৰাৰা নেক্স দিনা আহি গলোঁ, সেনকে আৰু যদি একদিন যদি দিনতে দিনতে যদি যাই পা যিদিনা যাই পাওঁ সেইদিনাাই ঘূৰিব যাম। তাতে নেক্সট দিনা ৰাতিপুৱা আহি গলো আমি সেনেকুৱা।
অ'
অ' সেনেকে গিলি ভাল হয় আৰু।
অ'
মানে বেলেগ ঘৰত গ'লেও এটা মানে অলপ প্ৰব্লেম হৈ থাকে নেকি বহুতেৰে কাম থাকে চবৰে।
অ
মোৰ মতে কলো আৰু বেলেগত নাজানোঁ আৰু।
না তোৰ কথাটা ঠিকে আছেচোন।
হয় হয় মানে আমি যদি যাই থাকিম ইতে বেলেগৰটো কাম চাম থাকে অলপ। দুুখীচি মানুহ এ অসুবিধা চখুবিধা হয় নহয়।
অ।
সেইটোও হয়। তোমাৰ কাৰণে বেলেগ কথা চিনাকি হয় ন আগৰ পৰাই চিনাকি হয় মই অচিনাকি অলপান অলপ মানে কি হয়?
অ।